হেল্ল'?
উম, কি কৰি আছ?
এয়া, এনেই অকমান বোলোঁ ৰাস্তালৈকে ওলাই যাওঁছোঁন।
ঠিকে আছে, ঠিকে আছে, দে গৰমতটো বহুত পৰিছে নহয়, মইও সেই ৰাস্তাতে ৰখি আছোহি।
অ', তাকে তাকে, ঘৰৰ খবৰ খাতি চবৰে ভাল ন'?
উম, ভালেই ভালেই, তহঁতৰ কছোঁন মাহঁতৰ ভালনে?
উম, আমাৰো ভালেই বাৰু এ এ তাকে মানে তোৰ ৰ'দটোৰ কাৰণে বহুত বেয়া হৈছে মানে, খেতিপথাৰ কৰি থকা মানুহ যে আমিও। তোৰ দিনৰ দিনতটো পথাৰত থাকি মানে আৰু ইমান গৰম দিছে নহয়, তোৰ ৰাতিপুৱা যদি ছয়টা বজাত যাৱ ন সাত সাত টা আঠ টা বজালে ঘৰত আহি পাবহিয়ে লাগে।
এ হয়, হয়, আমাৰ এতিয়া কি হৈছে, সেই একেই তহতৰ নিচিনা আমি যাও তোৰ ছটা বজাতে একদম পুৰা সোনকালে উঠি তাৰ পৰা তোৰ আঠটা খুব বেছি আঠটা বা নটা বজালৈকে থাকিব পাৰি, তাৰ পিছত ত ঘৰলেলৈ গুচি আহা আকৌ পিছবেলা গৈ কঠিয়া তোলোগে।
ইমান গৰম দিছে নহয় মানুহ থাকিব নোৱাৰা গৰম দিছে আৰু ন'?
অ', আগতে তোৰ আমি কি কৰো, সেই এঘাৰটা বাৰটালৈকে পথাৰত থাকো আহোতেনে কঠিয়াই চঠিয়া চব তুলি থৈ গুচি আহো।
হয়, হয়, তাকে তাকে। আ এতিয়াতো মানে ৰাতিও এতিয়া ইমান গৰম দিছেহে নহয়। তোৰ মানে দিনতো দিয়ে আকৌ ৰাতিও ইমান দি থাকে, মানে ৰাতি মানে কাৰেণ্ট টো যোৱা পিছত মানুহ শান্তিৰে শুবই নোৱাৰে।
এ নোৱাৰে, আগতে কিমান ভাল আছিলে, এতিয়া এ মানে পৰিৱেশতটো বহুত বিনষ্ট হৈ গ'লো অকল চব মানুহৰ জহত।
উম, হয়, হয়। তোৰ মানুহৰ জহতে তোৰ মানুহে গছ গছনি একে কাটি হয়। অ', অ', মানুহে গছ গছনি তোৰ এক একেবাৰে কাটি পেলাই খৰিকেইদালৰ জহতে মানে চব গছ গছনি কাটি আনি পেলাই খৰি খাই আহি তাৰ পিছত ধৰ আকৌ আহিজো পা এটা ৰুই থৈ আহিব লাগে বোলে পিছত মই আনি পেলাই খৰি খামহি বুলি।
সেইটোৱে, এতিয়া কোনে বুজাব পাৰে বাৰু কচোন, তোৰ এজোপা গছ ৰুলে, আমি পঢ়িবলৈ পাইছিলো, এজোপা গছ কাটিলে দুজোপা গছ ৰুৱা হয় নে, আজিকালি মানুহে সেইটো কাম কৰে নে বাৰু?
নকৰে নকৰে। তোৰ কবিতা এটা আছে বোলে এজোপা গছ ৰুলে দুজোপা গছ ৰুবা বুলি।
উম।
কিনো কবি আজিকালি মানুহ মানে সেইবিলাক কথা তোৰ বুজি নাপায় তই যদি মা মানুহ এটা মানুহ এতাক যদি তই ক'ও আপুনি গছজোপা কেলে কাটিছে? তাৰপৰা মানে দল দম দিয়াৰো দিবই, আৰু তোৰ মানে বহুত বেয়াকে কৈ দিয়ে, তোৰ মানে এতিয়া মই বুজাই কব নোৱাৰো কি বুলি কয়।
উম, বুজি পাইছোঁ। এ বাকী এইবিলাক বাদ দে বাৰু তই আজিকালি বুজাই এই কিবা এটা বুলি কয় যে, অসমীয়াত আমাৰ কথা এষাৰ আছে। এ কিবা বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা বুলি।
উম, তাকে-তাকে একেটা কথাই।
উম, সে নাপায়-নাপায় এ ভাত পানী খোৱা মেলা হ'ল নেকি?
ভাত খোৱা নাই, ভাত এয়া বনাই আছে খা খোৱা নাই এইটো বুলি কয় অকমান দেৰি হয় আৰু পথাৰৰ পৰা আহি ভাগৰো লাগে যে অকমান। সেইকাৰণে অকমান অকমান লাহে-লাহে বনাই থাকে আৰু।
উম, দিয়া ঠিকে আছে লাহে-লাহে খুৱাই ভাল আৰু গৰমতো যিহে পৰিছে গৰমে-গৰমে খাবলৈ মন নযায়।
উম, খাবলৈ মন নাযায় আৰু তোৰ ধৰ কাৰেণ্টটো গুচি যোৱাৰ পিছত মানে কৈছো আৰু তোক বুজাই ক'ব নোৱাৰি কেনেকুৱা হৈ যায় মানুহ।
উম, বুজি পাইছোঁ। বাকী আমাৰ এইফালে আহা প্লেনিং কৰা নাই নেকি?
এ যাম বুলি ভাবি আছোঁ, ধৰ এই খেতিটো আৰু ধৰ অহ, এসপ্তাহ দহদিন মান লাগিব আমাৰ। এসপ্তাহৰ দহদিনৰ পিছতহে যাম বুলি ভাবিছোঁ মানে এতিয়া তোৰ খেতিটো নোহোৱাকে মানে গুচি যাবলৈ অসুবিধা হয় ন'।
উম।
এ সেইটোতো হয় এতিয়া, নিজে বুজি পাইছোঁ নহয় কেনেকেনো ওলাই যাওঁ তোৰ। মানে কি হৈছে এতিয়া মাহঁতেও ইমান নোৱাৰা হ'ল আগৰ দৰে। আগৰ আগৰদৰে পৰাহেঁতেনতো কথাই নাই, এতিয়া মাহঁতেও তেনেকে নোৱাৰে যে। ত' খেতি পথাৰতে লাগি থাকিব লগীয়া হৈছে।
উম, আগৰ দৰে আজিকালি কোনো নোৱাৰা হৈ গ'ল। আগৰ মানুহৰ যিটো শক্তি আছিলে নহয়, মানে শক্তিটো আগতে কেলে আছিলে গম পাওঁয়? ত' আগতে শক্তিটো আছিলে মানুহৰ সেউজীয়া শাক-পাচলিটো ঘৰতে কৰি খোৱা।
অহ, জেনওইন আছিলে ন' এতিয়াখিনি কেনেকুৱা, এতিয়া অকল মেডিচেইনৰ ওপৰত নিৰ্ভৰ।
উম, এতিয়া মই সৰুে কথাকে ক'বলৈ লৈছিলোঁ, এতিয়া তোক অকল সাৰ দিয়া বস্তুবিলাক এতিয়া বজাৰলৈ গ'লো আলুটোৰ পৰা ধৰি পিয়াজলৈকে ধৰি মানে চব এ তোৰ সাৰ দিয়া বস্তুৱেই পাই।
অহ, তাৰ বাদ বাকী তই এটা ভাল বস্তু নাপাওঁ।
এ নাপায়-নাপায় সেইকাৰণে মানুহৰ আজিকালি তোৰ স্বাস্থ্যটো একেবাৰে বেয়া হৈ থাকিবলৈ লৈছে।
তই এটা-এটা বস্তু চাবিচোন, তই ইনেয়ে তই ঘৰৰ বস্তু এটা কৰিলি ধৰিল তই জিকা কৰিলি, ভেন্দি কৰিলি বা এনেকুৱা তিয়হ-চিয়হ কিবা কৰিলি, একদম তই ৰাখি থৈ দে কোনো শীতলীকৰণ যন্ত্ৰত নোঘোৱাকে ৰাখি থৈ দে। মিনিমাম তিনিদিন চাৰিদিন যায় কিন্তু তোৰ বৰ্তমান তই বজাৰৰ পৰা কিনি আন, বজাৰৰ পৰা কিনি আনি পেলাই তই খুব বেছি এদিনতটো বাদ দে আধা বেলা ৰাস, তাৰ পিছত তোৰ লগৰ লগত শুকাই যায়।
ফ্ৰিজৰ মানে, ফ্ৰিজত যদি ভৰাই নথওঁ মানে তোৰ দুদিনৰ হ'লে খাব নোৱাৰো সেই বস্তুটো, তেনে-তেনেকুৱা হৈ যায়।
থকাৰ পিছতো আৰু একেবাৰে বাদেই দিয়ে আৰু।
সেইটোৱে-সেইটোৱে কথাটো একেটাই, মানে ধৰ আগৰ সেইকাৰণে মানুহৰ আগৰ যু টো নাইকিয়া হৈ গুচি গ'ল, মানে আগৰতে সেউজীয়া শাক ধৰ হেৰি-চেৰি নাছিলে ন'।
আৰু এটা কথা হ'ল মানে কি হ'লে যেতিয়া কভিড হৈছিলে ন' আমাৰ অসমতে ধৰি ভাৰতবৰ্ষত। তেতিয়া মানে টো, সেই ক'ভিডৰ সময়ত মানে যিটো আমাক ভেকচিন দিয়া হৈছিলে, সকলোকে দিছিলে।
অ', কৰোনা ভাইৰাছৰ-ভাইৰাছৰ যোনটো হেৰি দিছিলে বেজি
কম্পালচৰি হৈ গৈছিলে অ', যিটো আমাক ভেকচিন দিছিলে সেই ভেকচিনটোৰ পৰা মানে মানুহবলাক এতিয়া এনেকুৱা এটা দুৰ্বল হ'ল না' ৰ'দত ওলাব পাৰে না' বৰষ ষুণত তিতিব পাৰে না, গধুৰ বস্তু এটাও দাঙিব নোৱাৰে।
নোৱাৰে নোৱাৰে টোৰ আগৰ শক্তি নাইকিয়া একেবাৰে নাইকিয় হৈ গল কৰোণা ভাইৰাছৰ যেতিয়া তোৰ বেজীটো দিছিলে, তেতিয়া‌ পাই মানুহবিলাকে এনেকুৱাই হৈ গ'ল। ধৰ মানে আগতে হাজিৰা কৰি খোৱা মানুহ বিলাকে এতিয়া ধৰ তোৰ হাজিৰা এটা মানে দিনৰ দিনতো হাজিৰা কৰি খাব নোৱাৰাই হৈ থাকিলে।
নোৱাৰে একোৱে নোৱাৰে বুলি ক'ব পাৰি আৰু ভাবিছাচোন আগতে মানুহ বিলাকে ইমান ধুনীয়াকে চাইকেল চলাই ইঠাইৰ পৰা সিঠাইলৈ যায়।
তো আজিকালি তো চাইকেল চলা মানে ধৰ আমাৰ তাৰপা তোৰ পাঁচ কিলোমিটাৰ বা দুই কিলোমিটাৰ হয় ত চাইকেল মাৰি বা খোজকাঢ়ি যাবলে ভাবিৱ‌ লগীয়া হৈ গৈছে। ত আগতে ধৰ মানুহ বিলাকে ধৰ বহুত পাঁচ কিলোমিটাৰ, দহ কিলোমিটাৰ এনেকে খোজকাঢ়ি, খোজকাঢ়ি যায়।
উম।
মা তোৰ এতিয়া মানুহ বিলাকে তই এক কিলোমিটাৰেই নোৱাৰে খোজকাাঢ়ি যাব।
উম, এতিয়া মই মই মোৰ নিজৰ ওপৰতে চাইছো হা আগতে মই ইমান ধুনীয়াকে ৰাণিং কৰো মানে আগৰ সময়ছোৱাত মই যেতিয়া ষ্ট্ৰং এতিয়াও মই ষ্ট্ৰঙে আছোঁ, কিন্তু মানে আগৰ সময়ছোৱাত মই যিমানটো টাইমত মইতো বয়ত্ৰিশ মিটাৰটো বা ষোল্লশ মিটাৰটো কভাৰ কৰিব পাৰিছিলো, কিন্তু বৰ্তমান সময়কণত মই তোৰ অকমান যাওঁহে খুব বেছি ডেৰ কিলোমিটাৰ, দুই কিলোমিটাৰ যাওঁ। মানে এনেকুৱা হয় যে, মই যেন আৰু যাব নোৱাৰিম।
এই ষ্ট্ৰং মানে কি হৈছে জাননে? ত' মানুহটো বাহিৰেদি ষ্ট্ৰং হৈ থাকিব পাৰ, কিন্তু ভিতৰতো ষ্ট্ৰং এতিয়া কেতিয়াও হ'ব নোৱাৰ। হে মই তোৰ ডাঠি ক'ব পাৰিম, তোৰ মানে সাৰ দিয়া বস্তু বিলাক যিমানে তই পাচলিটো কিনি নাখাব পাৰ, ত' আলুতো, পিঁয়াজ বা দালি খিনিতো তই খাইছ, সুইবিলাকেতো সাৰ দিয়া বস্তুৱেই নহয় জানো।
আৰু সেইটোতো সেইটোৱেই, বৰ্তমানতো আগৰ দৰেতো খালডুঙত মানে তই মাছ, কাছ নাপাও। কাছটো নহয় বাৰু মানে মাছটো নাপাও মানে বিশেষকে, আগতে কিমান ধুনীয়াকে কাঠ মাছ বা এনেকুৱা অন্য জাতীয় মাছ পোৱা যায় কিন্তু, মানে তোৰ
বাৰেই নাপায়।
অ', এতিয়াতো কৰ্চ মাছ এতিয়া দোকানলৈ গ'লি তই, উম। কৰ্চ মাছ দোকানলৈ গৈ পেলাই যদি লৈ আহ, সেই মাছতো ফৰ্মেলিন দিয়াই থাকে। ফৰ্মেলিন দিয়া মানে কি, আমি এসোপা মান মেডিচিন খালো।
তো এহতি আ আ ৰ কালি বা পৰহি অনা মাছটো ধৰ তোৰ আইচ দি, আইচৰ টুকুৰা দি পেলাই তোৰ এসপ্তাহ, দহ দিনলৈ থৈ পেলাই মানুহক খুৱাই আছে। সুবিলাকেতো আমি খাই আছোঁ, সুবিলাক খাইটো আমাৰ বেমাৰ-আজাৰ হৈ আছে ন।
সেইবিলাকে, সেইবিলাকে তোৰ
সেইবিলাকে মানে তোৰ এতিয়া এইয়া চব মানে কথা একেটাই, মানে মানুহৰ এতিয়া স্বাস্থ্যটো কেনেকে ভালে থাকেনো এ ভালে থাকিবলৈ একো অপচনেই নাইকিয়া।
সেইটো কৰিবলৈ হলে মানুহে যদি নিজে চেষ্টা কৰে, তেতিয়া মানে এটাই কাম কৰিব লাগিব। মানে তোৰ একদম নিজৰ ঘৰত এখন ফাৰ্মিং কৰিব লাগিব, মানে তোৰ শাক-পাচলিৰ কাৰণে।
ফাৰ্মিং কৰিবলৈ হ'লেও তোৰ মানে বহুত কথা থাকে ধৰ ফাৰ্মিঙৰ কাৰণেতো ঘৰত গৰু পুহিব লাগিব সৰহকে। মা আকৌ গোবৰ সাৰটোহে ধৰ এ, সাৰৰ কাৰণে মানে উপযোগী হয়, মানে আমাৰ অসমীয়া মানুহে আগতে খেতি কৰা বিলাকতো গোবৰ সাৰহে খেতি কৰে।
উম, তাকে ৰাসায়নিক দ্ৰব্য ব্যাৱহাৰ নকৰি মই ভাবিছো মানে বৰ্তমানতটো কৰি আছো। কিন্তু মই ভাবিছোঁ মই অলপ ডাঙৰকে কৰিম।
নহয় নহয় তই তই যোনটো কৰিছ মই আগতে দেখিছোঁ, মানে ধৰ তই এতিয়া তোৰ ঘৰত খাবলৈ তই বস্তু মানে কৰি আছ, ধৰ যদি তই ভাব অকণমান ডাঙৰ কৰি মানে মানে ৰাজহক মানে ধৰ গাঁৱৰ মানুহকেইটাকো ধৰ মানে তই দুপইচা মানে তই সুলভ মূল্যত যদি তই বেচ মানে তোৰো পাচলিত পাচলি দামটো ওলালে
উম, লগতে তোৰ হেৰিও হ'ব মানুহবিলাকৰ স্বাস্থ্য
স্বাস্থ্যটো ভালে হ'ব তই নিজৰ ঘৰৰ মানুহকেইটাৰ স্বাস্থ্যটোৰ লগতে তই গাঁওখনৰ মানুহকেইটা স্বাস্থ্যৰো যত্ন লোৱা নি নিচিনা হ'ব তই নিজে।
হয় হয়।
তই নহয় তই কামটো তই কামটো কৰি আছ তই নিজে ভাল কামেই কৰি আছ, ত' তাকে চবকে হয়তো মানে চবেই কৰিব পৰাকে মানে তই চবেই খাব পৰাকে তই কামটো কৰিব লা
উম বুজি পাইছোঁ। তাকে এইবিলাক মানুহে যদি চেষ্টা কৰে চেষ্টাৰ অসাধ্য কো নাই। তোৰ যদি মনে ভাবে মানে ভালকে যদি জেনুৱন এটা বস্তু খাও বুলি ভাবে তেতিয়াহ'লে তোৰ ধুনীয়া চেষ্টা কৰিব লাগিব, এতিয়া চেষ্টা কৰিলে কি মানে ভাল ফলটো পাব আৰু। বাকী হ'ব বাৰু এইবিলাক কথা বাদ দেচোন। তোক কলেজ বন্ধ দিলে নাই এতিয়া সেইটো ক' মোক?
কলেজ মানে কি হৈছে কলেজৰ এইবাৰ মোৰ লাষ্ট চেমিষ্টাৰে নহয় জানো আৰু?
উম।
তোৰ লাষ্ট চেমিষ্টাৰ ধৰ অকমান হেৰি এটা পৰে আৰু। ধৰ তোৰ
তোৰ বহুত বাৰ্ট
ডাঙৰ বাৰ্ডেন এটা থাকে, মানে তোৰ প্ৰথমতে এতিয়া আমাৰ বন্ধ দিয়াৰ আগতো এচাইনমেন্টৰ পৰা ধৰি গোটেইখিনি বস্তু লৈছে তাৰপিছত এক্সাম টোতো দিছোঁ, এক্সামটো দিয়াৰ পিছত মানে এতিয়া আমাৰ খেতিত লাগিবলৈ মানে অসুবিধা হৈ যোৱা নিচিনা হৈছে নাই ধৰ এচাইনমেণ্টখিনিও জমা দি থাকিবলগীয়া হৈছে। আকৌতো লগতে এক্সামখিনি আছেই আকৌ এনেকে মানে এইবিলাক অ', অ' কৰিববিলাকে মানে ধৰ হৰু বি এড টো কমপ্লিট কৰা মানে তোৰ নিজৰে কিবা এটা হোৱা নহয় জানো?
সেইটোকে, মই সেইটোকে কবলৈ বিচাৰিছোঁ যিমান পাৰ যিমান পাৰ আৰু এতিয়া বৰ্তমান তই যেতিয়া কমপ্লিট কৰিবি আৰু তোৰ ছমাহ আছে সেই ছমাহটো কমপ্লিট কৰি লৈ পেলাই ত' মই ভাবিছোঁ এটা ভাল কৰ্চ এটা লৈ ল' কম্পিউটাৰ ক্লাছৰ।
মই নহয় কম্পিউটাৰ ক্লাছটো মই অলৰেডি লৈ আছোঁ।
অ' ঠিকে আছে।
মই মানে চব মানে এনেকে মিলাইছয় শুন মানে পথাৰ হয় হেণ্টোৱে অকণমান অসুবিধা হৈছে, তোৰ ৰাতিপুৱা কলেজলৈ গুচি গ'লোঁ ধৰ নটা বজাত, নটাৰপৰা ধৰ আকৌ দুটা আৰৈটালৈকে মই কলেজতে থাকিলোঁ তাৰপাছত ধৰ এনেকৈ কিবা পৰঠা-চৰঠা ৰুটি চুটি এখন খাই পেলাই, আকৌ ধৰক কম্পিউটাৰ ক্লাছ টো এঘন্ট, দেৰ ঘণ্টা কৰি পেলাই ঘৰলৈ গুচি আহো আৰু।
এ, ঠিকে আছে সেইটোকে ক'ৰ মই এতিয়া তেনেকে, মোৰ কমপ্লেইন ম কৰিলোগে, কেনেকে কৰিলো, মই সেই কলেজলৈ যাৱা টাইম টোত মিলাই-মেলি আহি, পেলাই কম্পিউটাৰ ক্লাছটো কৰিলো সেইমতে ত, চাৰ্টিফিকেটখনো পালো বাৰু ভালদৰে।
হয়, হয়। তই যদি এ এতিয়া যদি অ, এতিয়া যদি তই কষ্টটো কৰ তই মানে কথাটো কি হ'ব তই পাছত, এতিয়া তোৰ বি এটো কমপ্লিট হোৱা মানে তৰ থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডতো, একযামবিলাকো এতিয়া দিবলৈ আহে।
নহয় সেইটোতো, সেইটয়েই তোৰ এতিয়া যদি ভালকে কম্পিউটাৰ ক্লাছ ক, কম্পিউটাৰ যদি চাৰ্টিফিকেট খন থাকে একো যদি চৰকাৰী সুবিধা ন পাই, মানে চৰকাৰী যদি তই চাকৰি বাকৰি যদি একো নোপাও তেতিয়াহ'লে তই যিকোনো এটা বেংক বা দোকানত তই গৈ পেলা সোমাবলৈ হ'লে তোক বিশষকে লাগিব তেত দি, এছ, টি, ভেট, এইকেইটা বহুত প্ৰয়োজন।
হয় হয়, নাই তই ভাল যদি পইচা এটা ইনকাম কৰো বুলি ভাব ত কম্পিউটাৰ ক্লাছটো যদি ভালকে ত পুৰা প্ৰশিক্ষণটো ভালকে ল, তেতিয়া মান তোৰ কি হ'ব এ, পি, তই দোকান এখনত সোমাই হ'লেও প-প পই দুটকামান পইচা ইনকাম কৰি থাকিব পাৰিবি।
অ, সেইটোতো সেইটোৱে তই নিজে-নিজৰ ববীয়াকে হ'লেও তই এখন দোকান খুলি লৈ পেলাই
খুলি ল'লেও মানে তোৰ ঘৰখন চলি থাকিবলৈ ধুনীয়াকৈ হৈ থাকিব আৰু ন
অ, তাৰ বাদ বাকী তইতো নিজে নিজৰ কামো কৰি থাকিব পাৰিব
অ, নিজৰ কামো ঘৰ ঘৰৰ পথাৰতো লাগিব পাৰিলোঁ, ধৰক ঘৰৰ কামখিনিও হৈ থাকিলে, লগতে আক তোৰ হেৰিও হ'ল এ কি বুলি কয়, দোকানখন খুলিল'লে তোৰ ঘৰৰ মানে চলি থাকিব, চলি ধুনীয়াকে চ